নমস্কাৰ দাদা।
নমস্কাৰ।
আ, আপুনি ঠিকেই আছ না।
হয়, হয় আছো আছ
আ, এইকেইদিন বতৰটো বহুত গৰম আ চাগে আপোনাৰ, তথাপিও ঠিকে আছে।
হয়, হয় নিশ্চয়।
অ', এইকেইদিন হাল-চাল কেনে চলি আছে আপোনালোকৰ এইফালে।
হয়, বৰ্তমান আমাৰ অঞ্চলত এতিয়া গৰমটো অলপমান বেছি বাঢ়ি গেছি তথাপিও অ', হয় আমি আছো ভালে ভালে বতৰটো এমানো সিমানো মানে বেয়া নহয় বা ইমানো গৰম নহয়, হয়।
হয়।
হয় হয়।
হয়, এতিয়া কথাটো হ'ল মানে আপোনাক আহ আপোনাক ফোন
হয় হয়, কওঁক
আহ মানে যিটো আমাৰ বাহ, বাহ বুলি কয় বাহ আহ হয়, বৰ গছ সেইটো আমি আহ মানে সদায় আমি জীয়াই থাকোতে বহুত কামত মানে ব্যৱহাৰ কৰা যায়।
হয় হয়।
সেইটো ব্যৱহাৰ কৰাৰ যিখিনি আপুনি জানে আপুনিটো অলপমান দুএষাৰ কৈ দিব পাৰিব না।
নিশ্চয় পাৰিম।
অঁ, কোৱাচোন আপুনি
অঁ, হয় মই আপুনি যি বিষয়ত মোক আহ কিছুমান কথা শু ধিলে বা সেই
উম।
বাহৰ যিটো গছ ইয়াৰ ব্যৱহাৰ কেনেকৈ আমি কৰো বা তেওঁৰ দ্বাৰা আমি কি কি কৰিব পাৰো, ইয়াৰ বিষয়ত আপুনি সুধিলে মই নিশ্চ
হয়।
যিমান পাৰো মই আপোনাক মোৰ তলৰ পৰাই অঁহ যিকোনো জবাব আ, মই দিবৰ কাৰণে চেষ্টা কৰিম।
হয়, ঠিক আছে।
হয়, বাঁহৰ বুলি ক'ব গ'লে আমি চবেই জানে, আমাৰ কিমান দৰকাৰ হয়, হয়।
হয়।
আমাৰ যিকোনো সৰু সাৰা প্ৰায় ধৰি লওক ডাঙৰ কাম আমি মানে বাঁহ গছটোৱেয়ো ব্যৱহাৰ কৰা হয়।
হয়।
মই প্ৰথমতে ক'ব বিচাৰো যে আমাৰ পুৰণা যুগৰ আমাৰ যিটো আগৰ যুগত, বাঁ‌হটো আমি বেছি কৈ বেছিকৈ খুব বেছিকৈ আমি ব্যৱহাৰ কৰা আছিলে। যেনেদৰে আ আমি হয় আমি গাঁৱিলা আমাৰ অঞ্চ লত আমি দেখিবলে পাওঁ, আমাৰ আহ যিহেতু বয়সীয়াল মানুহ বা বয়সীয়াল বুঢ়া মানুহ হয় বা সেইখিনি কি কৰা আছিলে আগৰ টাইমত আহ গছৰ তলত বহি কেনে আহ সেনেকৈ মানে কিবা ফ্ৰী টাইমত আমি বিচ বিচনি বনাৱা আছিলে, ধাৰা বনাৱা আছিলে বাঁহৰ। আৰু হয়-হয়। আমাৰ এ চেপা বনোৱা আছিলে, জাকৈ এইবিলাক আমি বাঁহৰ দ্বাৰা কৰা আছিলে, বনাৱা আছিলে। চ' আৰু আমাৰ বহুতখিনি কাম ধৰি লওক আমাৰ ঘৰৰ খুঁটায়ে হওক বা আমাৰ ঘৰৰ যিটো বেৰায়ে হওক সেইবিলাক আমি কি দি আহ কৰা যায় বুলি ক'লে আমি বাঁহৰ গছেদি সেইবিলাক কৰা হয়।
হয়।
হয়-হয় আমাৰ এতিয়া যিকোনো এটা কাম বা পাকাৰ ঘৰ বনাবৰ কাৰণেও আমি বাহঁ‌টো ইউজ কৰিব লগা হয় বা ব্যৱহাৰ কৰিব লগা হয়। আপুনিটো নিশ্চয় দেখিছেই। হয়, হয়-হয় পাকাৰ ঘৰ বনাবৰ কাৰণেও আমি ওপৰত উঠিবৰ কাৰণে আমি বাহ বাহটো বান্ধি লৈ কেনে আমি সেইখিনি অ, বাহটো ব্যৱহাৰ কৰা হয় বা বাহৰ দ্বাৰা আমি কামটো কৰা হয়।
হয়, ঠিক আছে এ, এইখিনিতে মই আপোনাক এটা প্ৰশ্নও সুধিম বুলি ভাবিছোঁ।
হয় কওকচোন?
যিটো মানে বাঁহৰ বহুত জাত থাকে ন' ডাঙৰ, সৰু মানে মই দেখা পাইছো যে মানে যিটো বাঁহৰ সৰু-সৰু বাঁহ বিজলী, বিজলী বুলি কয় নেকি এইটো? হয়, আহ, হয়। সেইটো বাহেদি আহ, কিবা আহ, কিবা বানচুৰি বনাই নাকি সেইটো মানে এ ট্ৰেডিচনেলৰ যিটো আ মিউজিক বা চাউণ্ড বজায় আহ সেইটো মানে বনাই, সেইটো হয়, সেইটো বনাবৰ কাৰণে নিজৰ কিবা এক্সট্ৰা কিবা গুণ থাকে থাকিব লাগে নাকি, আপুনি ক'ব না?
হয় -হয়, নিশ্চয় হয়, আমি আহ, যেই তেই মানুহে বা যেই তেই যিকোনো মানুহে আমি এইটো বনাব নিশ্চয় নোৱাৰে। এইটো যোনে মানে বনাই থাকে বা যোনে এইবিলাক জানে সেয়ে এইটো বনাব পাৰিব বা ট্ৰাই কৰিব পাৰিব, কাৰণ সে ইতে বনাবৰ কাৰণে বহুত গুণ খিনি লাগে। বিজিলি বাঁহটো কেন অ মানে অ ফুটা কেনেকে কৰিব লাগে? কেইটা ফুটা কৰিলে কেনেকে ভাল এটা আৱাজ ওলাব, ধোন ভাল গীত কাৰণে কেনেকে ধোন আহিব সেইটো মানে যোনে মানে বনাই থাকে যাৰ মানে বনাব পাৰা গুণ আছে, সিহে মানে এইটো বনাব পাৰে আৰু
হয়। আহ, এইখিনিতে আৰু এটা বেলেগ প্ৰশ্ন আহ, যিটো বাহঁৰ গছ বাঁহৰ গছটো আনি আহ কিছু কিছুমান বহুত কেইটা বস্তু বনাব পৰা যায় আমাৰ জীৱনত। যিকোনো বস্তু বনাব পৰা যায় সেইবিলাক বস্তুটো আমাৰ কোনটো বস্তুটো বেছিভাগে বনোৱাটো দেখা যায় আপোনাৰ মতে?
হয়-হয় আমি এতিয়া চাবলৈ গ'লে বাঁহৰ দ্বাৰা আমি বহুতখিনি কামটো আমি কৰো। কিন্তু আমি আমাৰ গাঁও অঞ্চলত এতিয়া বহুত খিনি বেপাৰী বা সেনেকে সোমাইছে বাট টো কিনি লৈ যায়।
হয়।
হয়, সেই বাট কিনি লৈ যায় কেনে হেনতে অ' যিটো ইণ্ডাষ্ট্ৰি ফেক্টৰিবিলাক অ' বেছি দিয়ে। বেছি কিনে সেই ইণ্ডাষ্ট্ৰি বা ফেক্ট্ৰীয়ে কি কৰে এইটো আমাৰ যিটো বহী বুলি কয় আপুনি নিশ্চয় গম পায়। হয় নট বুকে হওঁক আমাৰ কিতাপেই হওঁক আমাৰ যিকোনো এটা অ' পেপাঁৰ নিচিনা যি বস্তু থাকে সেইটো আমি বাঁহৰ দ্বাৰা বনোৱা হয়-হয়-হয়। কাগজটো আমি বাঁহৰ দ্বাৰা বনোৱা হয়-হয়।
আৰু আহ যিখিনি মানে বাঁহৰ মূল্য আহ মূল্যতো বহুত হয় আপুনি কোৱা মতে বহুত হয় আহ যি তেনেকে আমি আহ মানে বিল্ডিং বিল্ডিং বা যিকোনো পাকা ঘৰ চৰ বনালে মানে যি যিটো বাঁহটো ব্যৱহাৰ কৰা যায় তাতে আমি হয় তাতে আমি কি নিচিনা আহ কোনটো বাট টো বেছিভাগে মানে ইউজ কৰা যায় ব্যৱহাৰ কৰা যায় আপুনি কোৱাচোন।
হয়-হয় এতিয়া বৰ্তমান মই এইটো কোনটো বাথটো কৰা যায় বা ব্যৱহাৰ কৰা যায় বুলি ক'লে, মই ইয়াৰ
অ'। অ'।
হয় তথাপিও আমি তাতে অ' অলপ ডাঙৰ ডাঙৰ বাহটো আমি ইউজ কৰিব লগা হয়। কাৰণ এটো বানদাৰ পিছত আমি তাতে সেই উপ, বাঁহৰ ওপৰত উঠা যায় মানুহ। উঠি কেনে কাম কৰা যায়তো, তাৰকাৰণে ডাঙৰ ডাঙৰ আহ বাঁহৰ গাছটো আমি ব্যৱহাৰ কৰিব লগা হয় আৰু তাতে। হয়।
আহ আজিকালিৰ যুগত তো মই দেখা পাই আছো ছ'চিয়েল মিডিয়াতো দেখা পাই আছো যে, আহ বাঁহৰ দাৰা এই দে, কিবা আহ মানুহ বহিব পৰা আহ চেয়াৰ বা ডেস্ক, বেঞ্চ, সেইবিলাক বনোৱাটো দেখা পাই আছো মই সেইবিলাকৰ বিষয়ে অলপমান কৈ দিব নেকি আপুনি কিদৰে বনাই অ'।
চিয়াৰ আমি অ' বাঁহৰ দ্বাৰাও চিয়াৰ বনাব পাৰো। আমি বাঁহৰ দ্বাৰা অ' ক'ব গ'লে মানে যিখিনি আমাৰ লাগতিয়া বস্তু আমাৰ জীৱনৰ চলি থকাত, যিখিনি মানে লাগ তিয়া বস্তু, সেইখিনি মনে ধৰি লওঁক আমি বাহৰ দ্বাৰাই চব খিনি আমি ব্যৱ ব্যৱহাৰ কৰিব পাৰো, বা সহায় পাব পাৰো আৰু। এতিয়া আপুনি মুৰাহ বুলি কৈ আপুনি নিশ্চয় গ'ম হয় বহাৰ কাৰণে, হয় হয় আমি বাহৰ দ্বাৰা বনাব পাৰো বা বনাওঁ।
হয়।
আৰু আমাৰ যিটো এই আহ চাউল চাউলটো ফালিবৰ কাৰণে আমি চালনি বুলি কয় সেইবিলাকও আমি বাহৰ দ্বাৰা বনাও।
হয়।
হয় হয়।
আহ। যিখিনি আপুনি বাহৰ মূল্যটো কৈ দিলে, বাহৰ যিখিনি মূল্য যিখিনি মানে, আমাৰ
হয়।
লাগতিয়া যিখিনি বস্তু, আহ বনাব পাৰে। আহ সেইবিলাকৰ বিষয়ৰ ওপৰত আপুনি যিখিনি কৈ দিলে বহুত ভাল লাগিল। আহ মই নজনা মই নজনা, কিছু কথা জানিলো আপনাৰ পৰা, বহুত ভাল লাগিল। আহ, এতিয়া আহ আপুনিও চাগে মোৰ পৰা যিখিনি এ কথা জানিলে বহুত ভাল লাগিল চাগে, আহ। উম, যিয়ে নহওঁক আমাৰ, হয়, টাইম টো আমাৰ আহ হৈ গ'ল, আহ।
হয়
মই আশা কৰিছো পাছতো যাতে আপোনাৰ লগত, সেইদৰে মানে আলোচনা কৰি কিনে, নজনা যিকোনো বস্তুৰ বিষয়ৰ ওপৰত আহ। জানিব পাৰিম বুলি আশা ৰাখিছো, হয়। থ ধন্যবাদ থাকিল।
ধন্যবাদ থাকিল, অঁ মোৰ তলৰ পৰাও আপোনাক বহুত ভাল বহু বহু। শুভেচ্ছা জ্ঞাপন কৰিলো।
আঁহ।
আশা কৰিছো মইয়ো আপোনাক পিছৰ খিনিত আশা কৰিছো মইয়ো আপোনাক পিছৰ খিনিত এ সময়ত আৰু ভাল সময়ত আমি লগ পাম আৰু। বহুত ভাল ভাল বিষয়ৰ ওপৰত আমি কথা বা আলোচনা কৰিব পাম। ধন্যবাদ।
ঠিক আছে।
ধন্যবাদ।